মো জে নিলয়তু কিয় ওলায়?
কি ওলাই? কিয়া বা ওলাই, কিয়া বা ওলাই, কিয়া বা ওলাই? ভুলতে ভুল হৈ গৈছি। ভুলতে ভুল হৈ গৈছে দে, কিন্তু এইবাৰ মই কৰিম দে।
এই হ'ব এইবাৰ মই- এ দে দে এইবাৰ মই কৰিম। শুন-ছ? মই আজি মই আজি পাঁচটা শাক কৰিম। অঁ দে দে দে, বাদ দি বাদ দি বাদ দি বাদ দি, এইবাৰ কওঁক কিবা আৰু বেলেগ?
অ্ অ ভাত কিহেদি খালি?
মই ভাত আৰু কিহেদি খাম আমাৰ গম পাইছেই কি হৈছে।
অ'পাইছোঁ।
আজি কি গম পায়?
হা?
আজি কি গম পায়?
আজি কি?
আজি, আজি দছ দিন।
হে হ'লে? ইমান জল্দি?
ক'ত জল্দি হ'ল? দে সোনকালতে হ'ল।
হে মই ক'বাই নৰু। পাঁচদিন মান হোৱা বুলি ভাবছিলো।
নকওঁ আৰু
নাংগে দে ক'বা। চুলি-টুলি কা
নাই কাটা।
এইবাৰ কটা নাই, কালি কাটিম।
অ'।
কালিছ ৰবিবাৰ।
অ'।
আজি- আজি শনিবাৰ না, সেইটো কাৰণে।
অ'।
অ', সেইটো কাৰণে আজি আৰু ৰাখি দিলোঁ।
অ'।
অ'।
অ'।
বাকী কিবা এটা ক'ব লৈছিলো পাহে- পাহৰি গ'লোঁ।
পাহেৰিয়ে যাই থাক সদায় সদায়।
কিবা বা বাহিৰৰ অলপ পাহেৰা- পাহেৰা চাউলৰ ভাত খাইছোঁ নেকি?
অ', খাইছ, খাইছ, খাইছ।
গম পাইছোঁ।
তাকেটো ভাবছোঁ পাহেৰা চাউলৰ ভাত
এ তোৰ অলপমান নেটৱৰ্কটো কাটা গেছি। অকণমান বেলেগ জেগাত ওলাই আহ।
আপুনি ঘৰৰ কেই নং সদস্য? আপুনি হয় কেই নম্বৰ শস্য? আপুনি ঘৰৰ কেই নম্বৰ সদস্য?
মই চাৰি নম্বৰ, তই তিন নম্বৰ।
নব পাৰবো?
তই তিন নম্বৰ সদস্য, মই চাৰ নম্বৰ সদস্য।
হয় নেকি? কেনেকে গম পালে আপুনি? চাবা আহিছি আ
কি চাবা আহিছি? এইটো জানোৱে মই, এইটো একো চাবা লাগা কথা নহয়।
কেনেকে জান?
মোৰ বাহানখানত- মোৰ বামখনত- বাহনখনত সেই নাই ৰ, সেই তাত বতাহ নাই।
বতাহ নাই নেকি? বাহনখান মোক দিবচোন। বা খান মোক দিবচোন। একদিন আমি মানে বাহনখান লৈ কেনে কবাত- ক'ৰবাত যাব লাগিব।
আনিবি যোনদিনা লাগে মোক ক'বি। শুনলি? শুনছ ত আৰু নেটৱৰ্কটো গেছি এন বেলেগ জেগাত উঠি আছোন।
আছো দে মই খুচকাঢ়ি, খুচকাঢ়ি, খুচকাঢ়ি
কি খোজকাঢ়ি আছ? তাতকে গুচি যা ইনে।
আপোনাৰ বাহৰখন লৈ কিনে এইবাৰ ফুৰিব পৰা যাব লাগিব ৰাতিপুৱা এদিন।
অ আৰু গেল অ যো-যোন পিছে যায় আছ ঘূৰিয়া ঘূৰিয়া
শুনি আছো, মই শুনি আছো আপ
ঘূৰিয়া ঘূৰিয়া শুনি থাকিলে নহ'ব নহয়
মই ঘূৰি আছো, মই ঘূৰিয়ে আছো বাদ দিনা ঘূৰিয়ে আছো। সেই কি বুলি কয় দিবনে? দিবনে নে দিয়ে?
কি? দিম দে। ভাড়া দিবি। এ দিম দে নহয়। যোন দিনা লাগে মোক কবি মই দিম নহয় অ।
অ মই আৰু আহি ঘৰত কি বুলি কম। কি যেনকে তেনকে নহয়
মোৰ কবি মোৰ বুলি। মানে যেনেকা তেনকা ব্যৱহাৰ নকৰিবি।
কিয়া মই কেনকে ব্যৱহাৰ কৰোঁ?
বেয়াকে
নকও আৰু।
মই-মই এখন আনিম ৰ'ব।
কিমান দি আনিবি?
আনিম কিবা এটা জমা হওঁক পূজি। পূজি অলপ জমা হওঁক। বেলেগ আনিম, অলপ বেলেগ
এই সেইগিলা কোৱা নাই। মানে মুদ্দাৰে মানে এ মোৰ যন্ত্ৰটোত মাৰি দিলে ঘৰত আহি থৈ যায়কে আনিবি নে?
অ অ সেনকাই আনিম।
অ সেনকাই আনিবি। অ অ সেনকাই কমতে হয়। প্ৰথম মোক সেই দিছিলি, এ চাটটা দিছিলি টনকিয়?
কি কি একো একো কৰা সে ঠাট্টা দিয়া নাই।
এই লাগি ধৰা যি, মোৰ যি এটা লাগি ধৰা পেন আছে দেখাইছিলো ফটোখন মাৰি
অ অ নীলা কালাৰৰ, নীলা ৰঙৰ অ।
পেন্টটো আৰু এই যে জোতা
বা তাৰে তাৰে ওপৰত কিবা পিন্ধবি কেনবা লাগব?
নাই নাই সেনেকে যাম সে সেনেকে যায় সেনেকে যায় বহুতে সেনে সেনেকাই চলা চলা কেনেকে যন্ত্ৰ চলাই ছাবি
কেনবা লাগব আপি ভালকে কি কয় সেই কৰবি বুতছ ত তাৰে ওপৰত কিবা এটা পিন্ধবি।
অহ দেচোন।
অঁহ।
চাও। সেনেকেই ভাল লাগে, সাই ভাল লাগে, সেনেকাই জন জন জন্তুৰ
মই মই মানে সেইদিনা তই দিয়া সেইখনত ছবিখনত বহুত ডাঙত দেখিছিলো মানে বহুত টানী ধৰা দেখিছিলো, সেনকা হলে ভাল নালগিব।
অলপ টানি ধৰা টাইপৰ।
সেনেকে ভাল নাংগিব এই!
একো নহ
অহ দে চোন দে মোক দেখাবি।
অহ হ'ব দিয়ক।
অহ।
হ'ব দিয়ক দেখাম।
অঁ।
তাকেতো ভাবিছো ক'ত যাওঁ, ভাবি আছো যাম।
অহ তোৰ আৰু এ তোৰ মানে
ক'ত যাওঁ ঠিক নাই, ঠিকনা নাই। আছে নেকি অঁ চৰী চৰী টাৱাৰটোটো।
এ সেইটো
অহ কি কম নহলি?
মোৰ এই যন্ত্ৰটোৰ যন্ত্ৰটোৰ যোগাযোগ ক্ষমতাটো, যোগাযোগ ক্ষমতা। অহ যন্ত্ৰটোৰ যোগাযোগ ক্ষমতাটো।
ৰৈ দিয়া ৰৈ দিয়া অলপ সময় ৰৈ দিয়া ৰবা ৰবা।
এ বেছি অহ সেনকা সেনকা মাজতে সেনকা মাজতে এৰি থৈ নাযাবি তই।
নাজাং যোৱা নাই, এনেই কৈছো আপোনাক ৰবাচোন ৰ'বা বুলি।
কিয়?
এনেই।
কি এনে?
এনেই।
কি এনেই?
এন এনে মানে এনেই।
কিয় তই আৰু মই কিবা চান শুন এ মই কিবা শব্দ শুনছিলো।
একো শব্দ ওলা নাই এনেই।
ফত ফতহে।
একো ফত ফতকে শব্দ ওলা নাই, একো থিক কৰা নাই মই।
অঁ।
অঁহ মই যে তোৰ শুনি আছিলো সিতান।
মই তো বন্ধ কৰছো। প্ৰথম চ মোৰ মোৰ মোৰ প্ৰথম চ প্ৰথম চ মাৰা যায় আছে।
মো-মোৰো দ্বিতীয় ছ দ্বিতীয় ছ মাৰা যায় আছে।
হয় দে।
হয়, হয়।
অ', এইবাৰ-এইবাৰ মই কৰিম দেই।
আমাৰ ইয়ালৈ আহিব আপুনি।
অ', যাম দে, এইবাৰ মই কৰিম দেই।
আপুনি কৰিব ল ৰ'ব আপুনি টাইম আছে আপোনাৰ।
কি টাইম আছে মোৰ নাই। এইটো এইটো আৰ শুন-শুন-শুন-শুন এ এইটো শেষ হোৱাৰ পিছত তোৰ তাত এটা থাকিব, মই এটান কৰিম বুজ-বুজলি আৰু ইয়াত তাতো অলপমান মোবা যন্ত্ৰটোক খাদ্য-চাদ্য দি কিনে কৰিম।
কাৰ তাত কাৰ তাত, এটা থাকিব মোৰ এই লাষ্ট।
হয় নেকি?
শেষ মোৰ শেষ আৰু।
হয় নেকি? এইবাৰ তাৰপিছত, শুননা শুনচোন মোৰকেইটা শেষ কৰি দিবিনে?
গোটেইকেইটা?
অ'।
ফোন-ফোন যন্ত্ৰাটোৰ সেয়ও নাই অলপ।
কিমান আছে?
চাব লাগিব।
চা, অ', ৰখছো দে।
পঁচিছ। দুই আৰু পাঁছ, দুই আৰু
এ সাতিশ, আ, দে দে দে একো নহয় দে। উম, একো নহয় দে এতাত।
দুটা-দুটা-দুটা-দুটা।
কি দুটা?
দুটা কৰিম আৰু আপুনি এটা কৰিব এটা মই কৰিম।
হা, শেষ হ'লে দোখোৱে মই এটা কৰো তাৰ পিছত কি যন্ত্ৰটোক খাদ্য দেও।
অ', অ', অ', হ'ব দে।
অ', ইতান মই এটা কৰো, কৰি কিনে যন্ত্ৰটোক খাদ্য দিওঁ হ'ব?
অ', হ'ব।
অ'। কিমান আছে আৰু অ'। বেছি টাইম বেছি সময় নাই।
আৰু-আৰু ৰাতি আৰু সেই বগালত হয় নহয়?
হা?
হয় নে নহয়? ৰাতি আৰু বগীৰ লগত কৰি, ৰাতি আৰু বগীৰ লগত কৰবি।
অ', দে সে কি কয়, অ', ৰ' হোৱা নাই ৰ' হোৱা নাই ৰ'। এইবাৰ-এইবাৰ মই কৰো মোক সেই কৰ, মই কৰো দে।
ৰ-ৰ! -ৰ-ৰ-ৰ! অহ হৈছিদে দে।